অ ', অ', অ'ক,
অ হেল্ল' অ কি কৰি আছিলা?
অ এই বহি আছিলো দিয়ক আপুনি কি কৰি আছিলে?
মই এনেই বহি আছিলো ভাত খাই আহি পেলাই।
কি দি খালে?
ভাত ইয়াাৰ লেচেৰা মাহ ভাঁজি। দালি, পাপৰ, লেচেৰা ভাজি, দালি, পাপৰ
অ', অ', বাকী আপোনাৰ ভালেই নহয়?
আপোনাৰ
ভালেই আপোনাৰ ঘৰৰ ফালে ভাল নে? ভাত এ ভাত, সাৰ, তৰকাৰী, আলু পিটিকা বেঙেনা পিটিকা, এইবোৰে বনাইছিলো। বাকী আপোনাৰ অ', অ হয় নেকি? এ
উ ডিবেট কম্পিটিশন পাৰ্লিয়ামেণ্ট তাৰ টপিকটো দিছিল হিতাধিকাৰৰ সমাজৰ বাবে ভাল নে বেয়া? আঁচনিবোৰ যে মানুহে যে পাইছে যে সেইবোৰ আঁচনিবোৰ সমাজৰ কাৰণে ভাল নে বেয়া সেয়া ওপৰত আহিছিল।
অ', অ', পাছত?
তোৰ সমৰ্থনৰ সমৰ্থনত গৈছিলো মই। কৈছিলো যে দৰিদ্ৰ মানুহ বোৰ সমাজত আছে সেইবোৰক সহায় কৰিব কাৰণে এই আঁচনিবোৰ অতি প্ৰয়োজনীয়।
অ', অ', হয়।
অৰুণোদই,
অ অ
আপুনি কিবা আঁচনি পাইছে নে নাই?
নাই মই একো আঁচনিয়ে পোৱা নাই, ফৰ্ম দি পেলাই থৈ দিছো কিন্তু একো আঁচনিয়ে পোৱা নাই।
অম
এইবাৰ পামহে নেকি, এইবাৰ আহিবহে নেকিমোৰ নামটো!
উম' আঁচনি ওপৰত কিবা ক'ব বিচাৰিছে।
হেল্ল'।
অ' আঁচনিৰ ওপৰত কিবা ক'ব বিচাৰিছে।
আ-আঁচনিৰ ওপৰত মানে আঁচনিতটো মানে কি ভালে পাইছো কিন্তু সে মোৰ নামটো এবাৰ মানে আহিলেই হ'ল আৰু, এতিয়া সকলোৱে পাই আছে, মই পোৱা নাই যেতিয়া বেয়াও লাগে দি দিয়কচোন।
উম'।
মোৰ আমাৰ মোৰ মন যায়, টকা কেইটামান পাবলৈ কাৰণে
হয়-হয়-হয় কৰুণা টাইমত কিবা সুবিধা পাইছিল নে নাই?
কৰণা টাইমত সুবিধা পাইছিলো বাৰু চৰকাৰী ঘৰ পাইছিলো। চৰকাৰী লেটিন হয়-হয়।
ঘৰ পাইছিলো।
উম- উম-হয়। পিছে ফুৰিব গৈ আছেনে নাই।
ফুৰিবলৈ এতিয়া এতিয়া বন্ধ পামহে এতিয়া যাম আৰু গৰমৰ বন্ধ পাব এতিয়া ল'ৰা-ছোৱালীৰ হয়-হয়। ল'ৰা-ছোৱালীও পৰীক্ষা চলি আছে এতিয়া, এতিয়া স্কুল বন্ধ হ'ব আৰু
এটা টু ক্লাছত মানে দ্বিত-দ্বিতীয় শ্ৰেণীত পঢ়ে। আৰু সৰুটোক নাম লগাই দিয়াই নাই, সি সৰু হৈ আছে যে অহা বছৰলৈ দিম। সে আৰু বাকী আপোনাৰ কাম বন, বাকী আপোনাৰ কাম বন ঠিকে ঠাকে চলি আছেনে?
অ' চলি আছে, চলি আছে কৈ আছো।
অ', -অ', - অ', - অ', - হয়। এ বৰষুণ মানে এইফালে বতৰটো অলপ ডাৱৰীয়া হৈ আছে।
অ' আমাৰ এইফালেও ডাৱৰীয়া হৈ আছে। দিব চাগে অলপ পিছত বৰষুণ, কলঙো বাঢ়িছে।
অ', -অ', -হয় পানীও, নদীৰ পানীও বহুত বাঢ়িছে। এতিয়া খেতি বাতি চিজন হয়, হয় খেতি-বাতি বাতিও চিজন ৰোৱা ছিজন
অ'।
হয় হয়। এতিয়া ৰোৱা চিজন কি, এতিয়া পানী আহিলে মানে মানুহ বিলাকৰ বিপদে হ'ব আৰু!
উ দিতিয়া আকৌ চৰকাৰে চাগে কিবা আঁচনি দিবলৈ কিবা সহায় কৰিব চাগে আৰু খেতিয়কসকলক।
অ'আঁচনি দিলে বাৰু ভালেই হ'ব।
পি এম কিষাণ নামৰ এই আঁচনি এটা আছে নহয় সেইটো দি খেতিয়ক। লোকসকলক হেৰি কৰে সহায় কৰে, আঁচনিবোৰ নাথাকিলে স পৰিয়ালবোৰ বহু কষ্ট পালেহেঁতেন
হয়-হয়। অ' হয় সেইখনো তাতো দিছো ফৰ্ম এখন জমা বাৰু
পি এম কিষাণৰ
বস্তু এনেকে খেতি কৰিলে, এনেকে পাও বাৰু পি এম কিষাণ
উম' আপোনাৰ সেইবিলাই কিবা আৰু খেতি-চেতি কৰে নে নকৰে।
অ' কৰে। ধানৰ খেতি কৰে, পাচলি খেতিও কৰে মৰা পাতৰ সৰিয়হ অ', -অ'। পাচলি খেতি আছে।
ধানৰ কৰে, কেতিয়াবা আলুৰ কৰে, গাজৰ-তিয়হ। জিকা ঘৰতে কৰে আৰু
অ', -অ'।
জলকীয়া গছোও আছে। নেমু গছ আছে, তামোল গছ
এইবোৰ আজিকালি ঘৰতে কৰি পেলাই ঘৰতে খাব লাগে বজাৰত যি সাৰ দিয়া পাচলি, মানুহৰ সাৰ লৈ পেলে বেমাৰ-আজাৰহে হৈছে।
বেছি দিন সাৰ দিয়া পাচলি থৈ দিলে বেয়া হৈ যায়। কিন্তু ঘৰৰ বোৰ বেয়া হৈ নাযায়। পাণ-তামোলবোৰ পাণৰ গছবোৰ গজিছে, সেইবোৰ বেছি পেলও পইচা পোৱা যায়
হয়-হয়।
ঘৰত লগা অমিতা এইবোৰ বজাৰত বেচিব পাৰি।
হয় হয় আৰু মানুহে লোকেল মানে ঘৰুৱা বস্তু বোৰ বেছিকৈ বিচাৰে।
অ' খাই পেলাই, খাই পাইও ভাল পায়। স্বাস্থ্যৰ কাৰণে ভাল এইবোৰ সাৰ দিয়াবোৰ খালে বেছি বেমাৰহে হ'ব।
হয়, বেছি বেমাৰ হয়- হয়-হয়। কিন্তু আজিকালি হয়-হয়। খুব কম দেখিবলৈ পোৱা যায় লোকেল পাচলি, হয় হয়।
শনিবাৰে, শনিবাৰে বজাৰতটো ভাল হয় ন' তাত।
অ' ভালেই হয় বাৰু ইয়াত শনিবাৰ পূজাতো
কি কি লাই বাৰু?
পাচলি মানে কি চব পাচলিয়ে ওলায়, কাপোৰৰ পৰা আদি কৰি কাপোৰৰ দোকান, মিঠাইৰ দোকান, চেণ্ডেল দোকান। সকলো দোকানে বহে বাৰু ইয়াত আৰু অ' দাম বোৰ ঠিকে, বজাৰ খন দিয়াৰ কাৰণে মানুহবোৰৰ অলপ সুবিধাও হৈছে, ওচৰৰ ওচৰ পাজৰ গাঁওবোৰো আহিব পাৰে নাই আমি ইয়াৰ পৰাই কৰোঁ। আমি কৰিবলগীয়া নহয়, আমাৰ আমাৰ ঘৰৰে চব যেতিয়া আমি বজাৰতো ওলাই আহোঁ, পাচলি লৈ পেলাই বজাৰতো ধৰক দিছোহি
প্ৰত্যেক সপ্তাহে কৰে নে আপুনি?
হয় হয়, প্ৰত্যেক সপ্তাহ সপ্তাহে বজাৰত মানে আৰু পাচলি লৈ
হয় বহে। আপোনালোকৰ দোকান আছে ন?
হয়-হয় দোকান আছে।
দোকানখনত কি কি বেছে?
দোকানখন মানে কি ধৰক গেলামালৰ দোকানত ধৰক, ধৰক চাউল পিঁয়াজ আলু দালি এইবোৰ আৰু তেল, নিমখ বাকী এখন মা মছলা এইবোৰ ধৰক ঘৰুৱা আমাৰ ধৰক, হালধি খেতি কৰো। শুকান জলকীয়া খেতি, সেইবোৰৰ পৰা ধৰক সেয়াও ধৰক ৰোৱা লোকেল বস্তুবোৰ বেছি যেতিয়া বিক্ৰী কৰো, যেতিয়া ধৰক মানুহে ভাল পায় আৰু
আপোনাৰ বানপানীতে ঘৰত পানী হৈ গৈছিল ন'।
হয়-হয়। পানী হৈছিল দিয়ক, এইফালে মাথাউৰিটো বন্ধা হৈ থকা নাছিল যেন, সেয়া পানী হৈছিলে। এইবাৰ বাৰু মথাউৰি বান্ধিলে এবাৰ বাৰু, এতিয়া পানী আহিলেহে গম পোৱা যাব আৰু।
হেল্ল', হয়, হয়।
নাই নাই, এতি-এতিয়া ভাত নবনা, সন্ধিয়াহে বনাম আৰু।
অ', অ '।
এতিয়া বাৰু এ চাহ খাই পেলাই উঠিছোহে। আ-আ আপুনি অলপ অকমান ইফাল সিফাল কৰি দিয়ক
হেল্ল'। হেল্ল'।